হেল্ল'
কোৱা?
অ কি কৰি আছা?
হা কি কৈছা এ এনেই বি এনেই বিচ- নাতে পৰি আছো দেই। কি কৰিবা হয় মোবাইল চাই আছো, আৰু।
অহ
উম
তাৰপাছতে আৰু কোন কোন আছ- চাই এতিয়া
মই আছো আৰু এ লগৰ এজন আছে।
আহঁ
উম
তাৰপিছতে চাহ খালা।
চাহ খালো দেই তুমি?
মই এইফিনে ওলাই গৈছিলো তাতে খাই আহিলো ৰূ ফুচকা তুচকা। এনে অলপ চামা চাৰি দি পে ওলাই গৈছিলো, আৰু
আচ্ছা কিবা কামত নে?
উম এনেই গৈছিল আৰু গধূলি সময়ত।
তাকে তাকে গধূলি সময় ওলাই গৈ ভাল লাগে ন মনটো।
অ অ গৰমো যে সেই।
তাকে আহ আমিও ওলাই যাও কেতিয়াবা। এতিয়া আমিও অলপ আগত ওলাই গৈছিলো বাৰু চিঙৰা খাই আহিলো, চানা খাই আহিলো, আহি পেলি আকৌ অলপ তাৰ পৰা চিঙৰা টিঙৰা লৈ আহিলো আৰু তাৰ পৰা আহি চাহ খালো।
অ
খাই থকাই হৈছে।
আচ্ছা উ আৰু মই আৰু মোৰ লগৰ, চিনি গৈছিলোঁ।
আচ্ছা আচ্ছা।
অঁ
অ
তাৰপাছতে কালিতো বন্ধ চাগে ন তোমালোকৰ?
কালি বন্ধ আছে কালি দেওবাৰ নহয়।
উম আকৌ সোমবাৰ পৰা যাবা আৰু ন।
তাকে যাম যাম যাম যাবতো লাগিবই ন। নগলেটো নহবা।
তাকে। এনো কৰিটো ভালে লাগিছে ন কামটো?
কামটো কৰি ঠিকে লাগে দেই ভালে লাগে মানে।
আহ! হয় বাৰু।
অঁ বাকী লগৰজনী এতিয়া ঘৰ পালাগে নাই তোমালোকে?
লগৰ জনী ঘৰত সোমালে মই এতিয়া আহি আছো আৰু।
আহি আছে অকলে।
উম অকলে ঘৰ পামগে আৰু এতিয়া অলপ
অ লগৰজনী ঘৰ মানে বেছি দূৰ নহয়।
নহয় নহয় আম।
ম
অ।
ইমান গধূলি ওলাই ফুৰা ভাল নহয় আকৌ অকলে অকলে।
এ মানে ঘৰৰ ওচৰতে আৰু বেছি দুৰ নহয় তেনেকে। উম আৰু মানে এতিয়া গৰমো ন গৰমত কিমানো ঘৰ সোমাই থাকিবা সেইকাৰনে বোলো অলপ ওলাই যাওঁ।
মানে ইমান দিনতো দীঘল নহয় আজিকালি এনেকে পোহৰটো পৰিয়ে আছে চাগে এতিয়াও।
এতিয়া হয় ৰাতি হবলৈ উম অলপ আন্ধাৰ হল আৰু। হয় হৈছেগে।
আগৰতে মানে আজিকালি মানে হাতটাত গধূলী হয় হে। উম
তাকেই এতিয়া তোমাৰ সোনকালে আৰু এতিয়া বোলো তোমাৰ বোলো ৰাতিটো দেৰিকে হয় বোলো।
অ সেইটো হয় হয় হয় হয়। ম বাকী আজি ক্লাছ গলা?
আজি যে ক্লাছ যোৱা নহলে মই টাউন ফালেহে ওলাই গলো।
এয়া কিবা কামত নেকি?
কাৰন মানে এ কাম অলপ আছিলে আৰু।
আচ্ছা ক্লাছ নগ'লে মানে ছাৰে গালি নাপায়?
অ আমাৰ এদিন দুদিন নগলে একো নহয় আৰু আৰু গৰমত এতিয়া মানে বেছিভাগ ষ্টুডেন্ট মানে আমাৰ অহাই নাই।
আটচা। উম। সেইটো কথা মানে গৰমতটো চবৰে সহ্য কৰিব পৰা কেপাচিটি বুলাটো নাথাকে আৰু দেই মোৰ। আৰু মানে সীমা হেৰাই গৈছে আৰু ইমানেই গৰম মানে ইমানেই গৰম
অ।
কি কবা আৰু।
অ। মইও সেই গৰমত ইমান ওলাব নোৱাৰো মানে মোৰ কি হয় গৰমত তোমাৰ ওলালে মানে ব বেমাৰটো পৰি যায় মানে মাঠা বিষ হয়।
উম তাকে তাকে আজি মোৰো অলপ মোৰ ঘূৰাইছিলে মই অলপ শুই দিলো তেতিয়ে ভাল লাগিছে।
অ!
মানে দিনতো ৰ'দত থাকি থাকি বা কেতিয়াবা অলপ বৈ গল মানে ৰুমত সোমাই থাকিও ভাল নালাগে। বা অলপ ওলাই গ'লো ৰ'দত ভাল নালাগে মানে মাথা ঘুৰাই আহে। তেনেকুৱা কিবা কিবি প্ৰব্লেম বিলাক মানে মানুহৰ থাকিবই আৰু।
উম আৰু তোমাৰ এইকেইদিন মানে ৰ'দ দিছে মানে।
অ তাকে কালি বৰষুণে তাক দিছিলে যে ৰাতি ভাল লাগিছিলে কিন্তু।
মই আক বৰষুণ দিয় গমেই নোপাও কালি।
গমেই নাপালা এয়া ৰা অ ৰাতি। চাৰে বাৰটা এটামান বজাত দিছিলে নেকি এ বহুত জোৰে দিছিলে এইটো। বিজুলী ঢেৰেকণি মাৰি আহিছিলে
অ আজিও দিব চাগে
তাকে দেই শুব ওচৰত তেনেকুৱাকে বৰষুণ যোই দিলে ভালে লাগে ইমান গৰমত শুবকে পাৰি
উম আহ অ আজিও সেই তোমাৰ দিবগতে লাগিছে
অ তাকে যিহে দিন বৰষুণত টোপাল এটা কৰিলে কাৰেন্টো এদিনৰ কাৰণে কাটিয়েই দিয়ে আৰু
অ এতিয়া মোৰ লগৰ বিলাকৰ মানে কিছুমান জেগাত হৈ আছে তেনেকে এতিয়া এতিয়া মোৰ লগৰ বিলাকৰ যে মানে তেনেকুৱা হৈ আছে সিহঁতৰ ঘৰত এতিয়া কাৰেণ্ট চাৰেণ্ট নাই কিছুমানৰ
উম তাকে
উম
টাউনত বা অলপ ভালেই টাইনটো পটকৈ সোনকালে বনাই
উম
উম বাকী ঘৰ পালেগে এতিয়া
অ ঘৰে জাষ্ট পাইছোহি
আচ্ছা মানুহ বোৰ নো কি কৰিছে এনাই হত বাকী মানুহ বোৰ
এ নাই তোমাৰ দোকান আছে দোকানত তাৰপিছত বাকী। বাকীবোৰৰ আছে আৰু মামা মামিহঁত।
অ।
উম।
ঠিকেই ঠিকে ঠিকে।
হুম।
কি কবা আৰু ন।
অ।
বাকী ক ই জাচোন তোমাৰ খবৰ খাতি।
খবৰ খাতি আৰু আছো আৰু।
ভালে চাগে।
উম বাকী তোমাৰ কোৱা আকৌ।
মোৰো ভালে আৰু কি ক'বা আচনি অলপ কৈছিলো নহয় এতিয়া অলপ আগত মানে অলপ মানে। মাথা চাথা বিষাই আছিলে আৰু গৰমৰ পৰা। গৰমটো হৈছে কৰিবলৈ অলপ অসুবিধা হৈছে আজিকালি। বহুতেই মানে বহুতেই গৰম।
অ বহুত একদম কি ক'বা আৰু।
উম।
থান্দা দিন আহাহিলেও এলাহ ভাৱ লাগে।
তাকে তাকে।
উম। সেইবোৰে আৰু চলি আছে আৰু।
তাকে বতৰটোনো কি কবা বতৰৰ বিষয়েনো।
উম উম।
উম।
কি এনেকুৱা গৰমত কৰ'বাত ফুৰিব যাবলৈহে ভাল লাগে আৰু দেই ঠাণ্ডা- ঠাণ্ডা জেগাব বিলাকত পাহাৰীয়া েকা প
অ।
উম।
এনেকুৱা যোৱা প্লেনিং বনাইছা নেকি?
যোৱা প্লেনিং আছে। ছে যাম যাম বুলি ভাবি আছো সময়টো পালে যাম আৰু দিয়া।
অ'।
অ।
ফুৰিব লাগে মানুহে ন।
তাকে তাকে সেইটো বুলিয়ে ভাবিছো, আৰু। কতনো যাও সেইটোয়ে ভাবি আছো।
যাবা ভাল ইমান ভাল ভাল জেগা আছে যাবা বোলো ইমান ভাল ভাল। জেগা আছে তোমাৰ আজিকালিও উম এতিয়াতো বহুত জেগা হ'ল ক'ব গ'লে।
অ যাওঁ বুলি কলে মানে শেষে নহয় মানে, । টকা পইচা শেষ হৈ যাব কিন্তু জেগা শেষ হৈ নাযায়। ইমান ধুনীয়া ধুনীয়া লোকেশচন আছে মানে যাবলগীয়া।
উম।
উম।
তোমাৰ এতিয়া ৰিজৰ্টো হ'ল নহয় বহুত কেইখন।
অ ৰিজৰ্ট বিলাক হল হল হল তাকয়ে।
উম।
আজিকালি মানে, । ওলাই গ'লে মানে বহুত জেগা পোৱা যায় কিন্তু আমি নাযাও দেখি আমি বহুত ন নজনাকে আছো বা নাজানো।
অহ।
কেতিয়াবাহে যাওঁ সময় পালে যাওঁ, বৰ বেছি এটা যোৱা নহয় যে।
অ।
তুমি গৈছিলা নি ক'বাত?
মই এতিয়ালৈকেতো যোৱা নাই বাৰু।
আচ্ছা আচ্ছা। যাম বুলি ভবা নাই নেকি?
অ তোমাৰ এতিয়া লগৰবিলাকৰ চবৰে সা- সুবিধা মিলিব লাগিব তেতিয়া এতিয়া যাম আৰু।
তাকে প্লিন চিন বনাবা আৰু এইবিলাক যোৱা।
উম বনাব লাগিব।
তেতিয়াহে যাব পাৰিব অকলো প্লেন বনালে নহব কিন্তু কেনচেল কৰি দিলেনো কত হব। প্লেন বনাইছো যেতিয়া যাবই লাগিব আমাৰ লগৰবিলাক মানে কি আকৌ প্লেইনটো বনাই কিন্তু কেনঞ্চেলহে কৰি দিয়ে সেইটোহে মেইন কথাটো।
অ।
অ কবা আৰু। থাকে নহয় প্ৰত্যেকটো গ্ৰুপতে এজন এজন থাকেই তেনেকুৱা।
অ।
প্লেনিংটো বনাব, সিয়ে কিন্তু বেছি উৎপাত কৰিব হা। অ মোক পে তমি শৰ ম। চিয়ৰ থাকিব মোৰ ঘৰত দিবই বো কিন্তু পিছত বাহানা মাৰিব কি মোৰ ঘৰত এয়া নহয় মোক যাবলৈ নাই দিয়া ন তেনেকুৱাবিলাক থাকে।
হয় হয় আমাৰ আমাৰে হৈছিল তেনেকুৱা, এবাৰ মানে চবেই মানে কথা পাতিলো যাম বুলি হা, তাৰ পিছত আমাৰ কে ডাঙৰে হ'ব আৰু বা বুলিয়ে কৈছো আৰু ত তাই মানে- আগৰ পৰা যাম জাম কৈ আছিলে পাছত আকৌ তাই আকৌ- কি হ'ল মই বোলে নেজাও কৈ দিছে নহয়। অঁ আৰু আমিটো এতিয়া চবেই এতিয়া মিলাই লওঁ ন আমি এনেকে।
ইমান ধুনীয়াকে মানে প্লেন চেলেন বনাই দিম আৰু গ্ৰুপত। এই হোৱাটছ আপ গ্ৰুপ এটাটো খোলা হবই প্লেন বনা লগে লগে মানে কোনোবা কি হোৱাটছেপত গ্ৰুপ এটা খুলিবই আৰু। অহ অঁ পি পিকনিক বোলে বা ট্ৰিপ এনেকুৱা ধৰণৰ অঁ। কোৱা হয় আৰু কিন্তু নাযায়, বিশেষকে যোনটি মানে বেছি উৎপাত কৰি থাকিব ন যোনজনে
অহ অহ। আমাৰো সেই তেনেকুৱাই হৈছিলে।
তাকে তাকে সেইটো হয় কিন্তু। প্লেইনটো কেনচেল কৰা মানুহ বহুত থাকে। উম, ময়ো কেতিয়াবা কেতিয়াবা কেন চেল কৰি পাইছো বাৰু তেনেকুৱা ধৰণৰ, মানে প্ৰত্যেকে কৰে।
উম কিনো মই আকৌ মানে কি যাৰ লগত প্লেনিং বনাম যাম বুলি কলে এটা দিলে মানে যাম। মেই আৰু ন।
অঁ মানে অ সেইটো হয়। মানে কেতিয়াবা কেতিয়াবা খং উঠে মানে যে মোক, এনেকুৱা ধৰণৰ কি লগৰবিলাক অকলে কেন্সেল কৰিব পাৰে নে, ময়ো এটামান প্লেইন এনেই বনাও চবকে অলমান উ উতলাই দিওঁ তাৰ পিছত ময়ো কেঞ্চেল কৰি দিওঁ কেনেকুৱা ধৰণৰ ভাৱ আহে ন মনত।
অ আৰু বেয়া পোৱা পুই হৈ যায় নহয়।
ক'ব নহয় পিছত তোমাৰ পৰা বোলে যাব নাপালো বাট তাপা, ইয়েচ।
ওলাবা -ওলাবা আমাৰ লগতে যাম এদিন গোটেই লগৰ বিলাক মিলি বহুত -বহুত দিন যোৱাও নাই- একেলগতে আমি।
অঁ কবা কিন দুদিমান আগতে কবা দেই।
অ সেইটো হয় মানে দুদিন মানৰ আগতে ক'ব লাগিব যাক-
উম উম তেতিয়া আৰু মিলাব পাৰিম।
অ তেতিয়াহে মিলাব পৰা যায় আকৌ ন। হলেনো আজিকালি ক টকা পইচা- চাটো লাগে নহয় বহুত লাগে ক'ৰবাত যাওঁ বুলি ক'লে।
উম লাগে লাগে।
যোৱা নহয় আকতো হাজাৰ টকা এটা লাগে আৰু উম।
তাকে। ভাত চাত- বনোৱা যে নাই আৰু দেই বনাব লাগিব।
আচ্ছা কি চবজি বনালা হয়?
আমাৰ যে গাহৰি মাংস আনিথৈ দিয়া আছে তাকে গাহৰি মাংসই বনাব আৰু।
আচ্ছা গাহৰি মাছ খাব মানে।
অঁ অঁ তুমি খোৱা নাই পিছে?
গাহৰি মাংসটোৱে ফেভৰেট বুলি ক'ব লাগিব আৰু। এদম প্ৰিয় খাদ্য উম তথাপিও আজি আমাৰ- নাই আমাৰ গাহৰি নাই নাই বাৰু গৰমৰ পৰা গাহৰি এনেকো খাবলো- গৰমত মানে আৰু গৰম উঠিব বুলি গাহৰিটো নানিলোও ব্ৰইলাৰ আনি দিছো আজি যে মই।
অঁ!
বইলাৰটো এ চব খাইছো দেওবাৰে কাইলে চাগে গাহৰিতটো খাব লাগিব ।